হেল্ল'
কি কৰিছা? মই এনে আছো
মই ময়ো এনে গৈ আছো
অ তুমি কৰ হয়
মই গুৱাহাটীৰ তুমি
মই ডিব্ৰুগড়ৰ তুমি গুৱাহাটীত কি পঢ়ি আছা?
মই উ ৰবা মই ডিগ্ৰী কৰি আছো
ডিগ্ৰী কিহত
হয় ছিক্স চেমিষ্টাৰ আৰ্টছৰ
অ হয় নি মোতকে ডাঙৰ তেন্তে তুমি মই হেৰি কৰি আছো মই বি বি এল এল বি কৰি আছো থাৰ্ড ছেম এইবাৰ।
কত?
এছ আই পি ল' কলেজ ডিব্ৰুগড়তে আছে।
অঁ হ তুমি মানে ডিব্ৰুগড়ত থাকা?
উম ডিব্ৰুগড়ত থাকো ডিব্ৰুগড়তে ঘৰ ডিব্ৰুগড়তে মই কলেজত গৈছো আৰু কলেজত এডমিচন লৈছোঁ।
উম, ঠিকে আছে। এতিয়া কি কৰিছা?
এতিয়া মই তোমাৰ লগত কথা পাতি আছোঁ।
বাকী ভাত চাহ খালা?
মই যে আজি মিমি বনাইছিলো জানা
হয় নেকি কেনেকে বনালা?
মিমিটো মানে সেই সেইটো তোমাৰা ফা ৰ্ষ্টে তোমাৰ টমেট' আৰু হেৰি জলকীয়া সেইখিনি মানে মই বইল কৰি ললো তাৰ পিছতে বইল কৰাৰ পাছত তোমাৰ উম সেইখিনিত পেষ্ট বনাই ললো পেষ্ট বনোৱা পাছত ফ্ৰাই কৰিলো তাৰপিছতে মিমি খিনি তাত মিক্স কৰি দিলো তাৰপিছত মছলা কিবা কিবি দি দিলো সেনেকে আৰু খালো আমি চবে।
অঁ মই কিন্তু এনেকে খাই পোৱা নাই আজিলৈকে।
ট্ৰাই কৰি চাবা ভাল লাগে। তুমি পিজিত থাকা নেকি?
নাই নাই মই নিজৰ ঘৰতে থাকো মোৰ ঘৰ এই ইয়াতে।
অঁ তাতে ঘৰ?
আৰু হয় হয় ইয়াতে ঘৰ। তোমাৰটো ডিব্ৰুগড় তুমি কলেজ যে তাতে পঢ়া মানে কি বুলি ক'লা কোন জাগা বুলি ক'লা?
এছ আই পি ল' কলেজ তোমাৰ জেইল ৰোড খালিয়ামাৰীত আছে।
আ হ হ।
উম তোমাৰ কলেজখন ক'ত আছে?
তুমি কি পিজিত থাকা? মোৰ ছিক্স ছেম। তুমি কি পিজিত থাকা?
পিজিত নহয় মই ঘৰতে থাকোঁ।
অঁ হ হ। ঘৰৰ পৰা অহা যোৱা কৰিব পাৰা?
পাৰোঁ পাৰোঁ। তোমাৰ গুৱাহাটী
ওচৰে হয় মানে গুৱাহাটী গণেশ গুৰি। এতিয়া মায়ে কি কৰিছে তোমালোকৰ?
মোৰ মায় ত' এনেই ফোন চাই আছে চাগে। তোমাৰ?
অ মোৰ আকৌ মায়েও টিভি চাই আছে চিৰিয়েল।
উম মইও চিৰি
ভাত বনোৱা নাই?
ভাত নাই বনোৱা চাগে এতিয়ালৈকে মোৰ এনাই বনাইছে চাগে।
অঁ এনোই বনাই নেকি? কি বনাইছে বা?
নাজানো দেই। তোমাৰ? তুমি বনোৱা
আমাৰ এই বনাব হোৱাই নাই নাই আমাৰ বনাব হোৱাই নাই এতিয়ালৈ বনাবহে
কি কৈছা তুমি?
মফছ আমাৰ হোৱা নাই বনমান বনাব খাই।
অ' হয় নেকি?
উমম বন ব বনাাব তাই ম নাই বনা
উম ক্লাছেছ হৈ আছে তোমাৰ?
ক্লাছ বৰ্তমান নাই মই ফাইনেল দিছো।
অ', ফাইনেল দিছা, আচ্ছা তুমি মানে আজৰি এতিয়া। মানে হেৰি ডি- ডিগ্ৰী কৰি।
হয় হয় আজৰি আজৰি। তুমি কিহৰ কাৰণে ফোন কৰিছিলা বা?
হা হা।
কিহৰ কাৰণে ফোন কৰিছিলা ইমান দিনৰ মূৰত ফোন কৰিছা।
মই এনে আৰু তমাৰ টপিক
এনভাৰৰণমেণ্টৰ টপিক।
অ', ঠিকেই কৰিছা হৈয়ো পিছে আজিকালি এইবোৰ টপিক আলোচনা কৰিব লগাই যেনেকুৱা পৰিস্থিতি হৈছে।
উম সেইটোৱে। আচ্ছা কোৱাচোন আমাৰ এতিয়া কি চলি আছে এনভাৰৰনমেন্টত।
বৰ্তমানতটো বানপানী কব গলে চব চবফালে ব্ৰিজ- ব্ৰিজ বনাই দিছে চৰকাৰে পোৰা। যাৰ বাবে চব ফালে এতিয়া অলপ বৰষুণ দিলে বানপানী হৈ যায়। আগতে এনেকুৱা হোৱাই নাছিলে।
আগতেটো পথাৰ - চথাৰ আছিলে, তাতে পানীবোৰ জমা হৈছিলে। এতিয়াতো নাই। এতিয়া তো মাটিয়ে পাবলে নাই খালী মাটি নাথাকেই আজিকালি।
নাথাকে আজিকালি মানুহবোৰেতো চব খেতি - বাতি এৰি কিনে চবে চাকৰিতে ধৰিছে।
উম সেইটোও হয় দেই পাছতকে যে
খাব এ ন উম।
ফ্ৰেছ চব্জি একো পোৱাই নহয় জানা একদম বিলাহীটো মানে যেনেকুৱা আজিকালি ফ্ৰেছ নালাগেই খাই পিনে।
উম হম চব ৰং দিয়ে আজিকালি, পৰিৱেশ একদম বিনষ্ট হৈ গৈছে তেনেকে আগতে কিমান ডাঙৰকে বৰষুণ দিলেও বানপানী নহয়। এতিয়াতো নলা- নৰ্দমা ভৰি মানে পৰি একদম পুৰা বানপানী হৈ যায়। কাৰণ চবফালে লেতেৰা জাবৰ- জোথৰ। নালাতো জাবৰ জোথৰ যাব প নালাত মানে পানীতকে বেছি জাবৰ- জোথৰ আৰু তাৰ বাবে পানীও মানে নালাই দি যাব নোৱাৰে। লগতে ইমান চবফালে যিহেতু
উ।
বে হেয়া বনাইছে ব্ৰীজ বনাইছে তাৰ কাৰণে জামৰো সৃষ্টি হৈছে যিমান ট্ৰেফিক কমিব বুলি ভাবিছো, সিমানেই বাঢ়িছেহে।
উম।
যাৰ বাবে পলিউশ্যনো হৈছে ইমান গাড়ী আজিকালি। মানুহবোৰৰ চবৰে ঘৰে ঘৰে গাড়ী হৈছে।
উম আৰু প্লাষ্টিক বোৰ ইমানেই ইউজ কৰা হৈছে নহয় এইবোৰ ডিচপজিবলটো নহয়।
হয় আজি এইবোৰতো বনোৱাৰ হয় আজিকালিতো ইমান বোৰ পাৰ্ক বন পাৰ্ক চাৰ্ক বনোৱা আৰু গছ গছনি কাটি কিনে মানে চব ফলে পৰিৱেশ বিনষ্ট কৰি পেলাইছে ৰোৱাতকে বেছি চাগ এ
হয় গৰম পৰিছে আগতে এনেকুৱা নাছিলে আজিকালি ঠাণ্ডাও ভালকে নপ পৰে গৰমো ভালকে নপৰে
পৰিৱেশ
সেইটোৱে আৰু গৰম দুদিন পৰিলে বৰ ষুন যেনেকুৱা দিয়ে ন বানপানী হৈ যায় জানা
সেয়ে সেয়ে আজিকালি ৱেডাৰৰ একো ঠিকনাই নোহোৱাই কেতিয়া বৰষুণ কি কি কেতিয়া বানপানী অ গম পাওঁ মই নিউজ চাইছিলো
মুম্বাইত মোৰ লগৰ এজনী থাকে তাই মানে সেই ক্লাছো অনলাইন কৰিব লগা হৈছে তাই মুম্বাইত গৈতো লৈছে ঠিকেই ক্লাছবোৰ চব অনলাইনে কৰিছে তাই
অ কি হব আজিকালি
আৰু পানীবোৰো ইমানেই লেতেৰা নহয় য'ত ত'ত পেলাই বস্তুবোৰ জাবৰ জোথ জোথৰ বোৰ সেইকাৰণে জাপানত চাবা না তুমি পানীখিন ইমান চাফা থাকে তোমাৰ ড্ৰেইনৰ পানী খিনি ইমান চাফা থাকে ইয়াত একো নাই মানে
আমাতকে ফিফটিত চলি আছে আমাৰ কত টোৱেন্টি চিক্স তাতে ক'ত ফিফটি তেতিয়া হ'লে ভাবাচোন তাৰে চব ৰৌল বহুত বেলেগ বেলেগ আমাৰ ইয়াৰেহে পৰিৱেশতো নষ্ট হৈছে আগত যেনেকুৱা আছিল এনে কোৱা একদমেই নোহোৱা হৈছে
সেইটোয়ে ন ইয়াত মানে চৰকাৰখনে তোমাৰ ষ্ট্ৰিক্ট ৰুলচ বনাব লাগে ন এইবোৰ হেৰি কৰিবলে পিক চিক মানুহে য'ত ত'ত পেলাই মোৰ যে ঘিন লাগে জানা বাহিৰত বজাৰ যাবলে
হয় হয় আজিকালি আৰু ইমান চবফালে নালা নৰ্দমাবোৰ নহয় জাবৰেৰে ভত তি হৈছে, পানী কোনফালে দি যাব আৰু গছ গছনিও কাটি পেলোৱা হৈছে উম একদম আৰু ইফালে পানী, গছ গছনিও কিমান কাটিব ধৰিছে আমাৰ দীপৰ বিলৰ কাষৰী দেখিছা কিমান গছ কাটিছে
উম
তাৰ পিছত আকৌ দীঘলী পুখুৰী সেইখিনিও ইমান গছ আছিলো সেইবোৰো কাটিছে চৰকাৰখনে মানে ডিজিটেল অসম বনাব এৰি মানে বেয়াহে কৰি পেলাইছ
এদিন যে আমাৰ দেলহি নিচিনা হ'ব জানা আমি এ হেৰি যে এয়াৰ ফিল্টাৰ কৰে যে এয়াৰটো সেনেকে কিবা মেচিন ইউজ কৰে ন দেলহিত সেনেকুৱা ইউজ কৰিব লাগিব আৰু
তাকেই তাক
যেনেকুৱা কণ্ডিচন হৈছেগে।
বহুত বেয়া হৈছে। এতিয়া চব ফালে খালি ধোৱা অক্সিজেন কেইদিনমান পিছত মানুহে অক্সিজেন কিনিব লাগিব। গছ-গছনি কাটি কাটি উম।
চবৰে ঘৰৰ চাইডে চাইডে মানে গছ থাকিব লাগেই ন' চবৰে পদূলিতে।
হা হা আজিকালি ৰোৱাতক বেছি চাগে কাটহে মানুহ হে। এতিয়া যেনেকে পাহাৰ ভৈয়াম কাটি। মানুহ বোৰে থাকিব ঠাই নোহোৱা হৈছে। পাহাৰ-চাহাৰ কাটি মানুহবোৰে হয়, আগতে জীৱ-জন্তু আছিলে, এতিয়া জীৱ-জন্তু দেখিবয়ে নাপাও।
সেইটোৱে দেই।
পত জী উম, জীৱ-যন্তু পাহাৰ বোৰ কাটি মানুহ থাকিব ধৰিছে, ত' জীৱ-জন্তু ক'ত থাকিব।
তেনেকুৱা হৈছে। জীৱ-জন্তু থাকিবই মানুহ মানে জাগা নোহোৱা হৈছে। মানুহতো দূৰৰে কথা।
আৰু ইউৰোপত তুমি দেখিছা কেনেকুৱা হৈছে? ইউৰোপত ইমানেই গৰম চব বস্তু গলি গৈছে। তোমাৰ গাড়ী টায়াৰ বোৰ গলি গৈছে জানা? ৰাস্তা গলি গৈছে ইমানেই তাত গৰম পৰিছে।
অ', মই গম পোৱা নাই সেইটো বাছ দেলহি টোৱে চাইছো অ', চাব লাগিব চাই দিব লাগিব। কিমান গৰা খহনীয়া হৈছে দেখিছা হম, কোৱাচোন।
তেটো এনেকুৱা নহৈছিলে কোৱা।
অ', আগত মই কেতিয়াও শুনা নাই এনেকুৱা আমাৰ অসমতে বানপানী হ'লে মই অকল ভাবো অসমত মানে গুৱাহাটীত আৰু অমিন নগৰ নবীন নগৰ গৰ যে অনিল নগৰ নবীন নগৰ তাতে শুনা পাওঁ যে, বানপানী হৈছে। এতিয়াতো ঠায়ে ঠায়ে। এই দেখিছিলানে যোৰা বাটৰ সেইখিনিত কিমান বানপানী হৈছে? ৰঙা মাটি গাড়ী অহা যোৱা কৰিব পৰা নাছিল, অ', পুৰা বানপানী হৈছে। হয়, শুনি আছ নে? শুনি আছা? তোমাৰ মাতটো নহা হৈ থাকিলে। হয়, শুনিছা নে? নখিতা নখিতা? কি হ'ল বা? তুমাৰ চাগে নেটৱৰ্ক টোৰ প্ৰব্লেম হৈছে। শুনা নোপোৱা হলোঁ। শুনি আছা? শুনি আছানে নিখিতা?
হেল্ল'? হেল্ল'? অ শুনিছো শুনিছো এই ডিচকানেক্ট হৈ গৈছিলে।
মান অ তোমাৰ মাতটো নুশুনা হৈ গৈছিলে, মই ভাবিছো নেটৱৰ্কৰ প্ৰব্লেম।
অ মানে সেই ৱাই ফাইটো ডিচকানেক্ট হৈ গৈছিলে ক।
অ অ, আগতে নেটৱৰ্কো ইমান ভাল আছিল আজিকালি নেটৱৰ্কো নোপোৱা হৈছে একবৰিয়া গম হয়নে? চব উ ৱাই ফাই লৈয়ে মানুহবোৰে চলে। চব ডিজিটেল হয় - হয় বেয়াহে হৈছে ধ্বংসগত
সচাকে ডিজিটেল ভাবোৰ আৰু জানা নাই যেতিয়া মানে স্ক্ৰীন টাইমিং বেছি হয় যে মোৰ গাটো মানে বেয়া লাগে জানা। তোমাৰ এনেকুৱা হয় নাই মানে যেতিয়া তুমি ফোনটো বেছি চোৱা তাতে গাটো একদম উইক লাগে।
চবৰে চবৰে চবৰে চবৰে। আৰু মোবাইল এনেও বেছিকে চাব নালাগে।
উম
নিচছা আজিকালি পৰিৱেশ - পৰিৱেশ মুঠতে আগৰ নিচিনা হৈ থকা নাই। আগতে যেনেকুৱা পৰিৱেশ আছিলে এতিয়া হাৱা